অঁ' কি কৰিছিলা বোলো? হয়, কি কৰি আছিলা বোলো?
অ, ভাত খাই ভাত বোলো এনেই আছোঁ, ভাত খাই কিনো অলপ বাহিৰত এনো- খোজকাঢ়ি আহিয়ে আৰু তোমাৰ এতিয়া, এ ঘৰ ৰুমতে আছোঁ ৰ'বা এতিয়া।
অঁ অঁ অ, ঠিকে আছে দিয়া। তাকে এবোৰ- ষুণ দিছিল নে? নাই নাই ঠিকেই, ভাত-পানী খাই পেলাই এনেই অকমান জীয়াইছো ৰ'বা। বৰষুণ আমাৰ ফালে অলপমান হ'ল ৰ'বা। বৰষুণ দিলে অলপমান, তাকে অলপমান বতৰটো ঠাণ্ডা পৰিলে ৰ'বা।
হয় নেকি? আমাৰ ইয়াত বৰষুণ দিয়া নাই।
অঁ অঁ অলপমান গৰম হৈ আছে চাগে।
অ' এটা হেৰি হৈছে, মেঘ মেঘ দি আছে তোমাৰ।
হয়, হয়। বাকী এই আজি এটা বিষয় লৈ আলোচনা কৰোঁ, বলা। এই- এই তাৰে আমাৰ মানে বিদ্যালয়সমূহৰ মানে- যোনবোৰ মানে অনুষ্ঠান হৈছিলে, তাৰে গোটেই বছৰটোত হয়- শুনিছানে?
অঁ' শুনিছোঁ, কালচাৰেল প্ৰগ্ৰেম বিদ্যালয়ৰ।
মানে, বছৰটোত যি যি মানে অনুষ্ঠান হৈছিল, তাৰে বিষয়ে‌ মানে আলোচনা কৰোঁ বলা।
অ' পাৰি।
তাকে, অঁ' তোমাৰ প্ৰথমত- তে বিদ্যালয়সমূহ অনুষ্ঠান মানে- ক'লে মানে, কি প্ৰথমতে আহে তোমাৰ মানে হেৰিত মনত?
মানে বিদ্যালয় বুলি ক'লে, তোমাৰ প্ৰথমটো স্কুল উইকে আহে, মানে বিদ্যালয়ক বিদ্যালয় সপ্তাহৰ। সেইটোও ভাল লাগে।
অ' ঠিকে ঠিকে, তাকে মোৰো। হয়, হয়, হয়।
তাতে বিভিন্ন ধৰণৰ বি বি বিভিন্ন ধৰণৰ প্ৰগ্ৰেম হয়। স্কুল সপ্তাহটো ভাল লাগেই মানে তোমাৰ, তাত মানে চব- গোটেই খিনি হয় ন, প্ৰগ্ৰেম। খেলৰ পৰাই, তোমাৰ সাহিত্যৰ পৰাই, তাৰপিছত ডেন্স হ'ওক, গান হ'ওক
ঠিকে ঠিকে হয়, হয়, তাকেই আমাৰ মানে শৈশৱ জীৱনতটো মানে ইমান ধুনীয়াাক কে পাৰ হ'ল মানে এই স্কুলীয়া জীৱনৰ মানে সকলো অনুষ্ঠান মানে পাৰ কৰিলো আমি, যিহেতু মহাবিদ্যালয় কেবল আমি মানে সদায় মানে অনুস্থিত হৈ থাকো মানে, সদায় বস্তু তাৰে বাবে মানে দৌৰা খেলা হ'ওক বা মানে জাপ মৰা সকলো সমূহক এনেকে মানে আমি সকলো মানে সেই আৰু এনেকে আমি সকলো মানে প্ৰস্তুতি চলাও, তাৰে বিষয়ে তুমি মহাবিদ্যালয়ৰ সপ্তাহত কি কি খেলিছিলা বোলো?
এ বাকী তোমাৰ এই খেলিছিলো খেল বিলাক খেলিছিলো গোটেইজাক জেবলিং থ্ৰু তোমাৰ তাৰ পাছত কাবাডী খেলিছিলো, তাৰ পিছত ফুটবল খেলিছিলোঁ। ভলীবল খেলিছিলোঁ, মানে খেলত গোটাই কেইটাতে ভাগ লৈছিলো মানে।
অ', ঠিক ঠিকেই ঠিকেই ভালে, মইও তেনেকে ভাগ গৈছিল দিয়া মানে দৌৰ খেলাটো মানে বহু প্ৰতিযোগিতাত মানে
হয়, হয়।
অংগ্ৰহণ কৰিছিলো, তাৰে মাজতে মানে হাৰিছিলো জিকিছিলো সেই তেনেকে মানে বন্ধু বৰ্গৰ লগত মানে আমি সকলো দিন কটাইছিলোঁ আৰু গোটেই বোৰ ভাল এটা পৰিৱেশ আছিল কিন্তু বিৰাট।
অ', ভাল লগা পৰিৱেশ আছিল তাৰ মানে তোমাৰ দৌৰ খেলি হৈছিল তুমি দৌৰাৰ কথা ক'লা দৌৰিও দৌৰিছিলো আৰু তোমাৰ মানে আগতে বিদ্যালয় সপ্তাহ বুলি ক'লে মানে তোমাৰ ৰাতি পুৱাই উঠি গৈছিলো, খেল খেলিব মানে তোমাৰ ছয়টা ছয়টা সাতটা বজাৰ পৰাই বিদ্যালয় সপ্তাহৰ খেলসমূহ হৈছিল।
হয়, হয়, হয়, ঠিকে ঠিকে ঠিকে।
দৌৰা হ'ওক তোমাৰ এইবিলাক হয়, জেবলিং হ'ওক তাৰপিছত তোমাৰ এই ওজন দলুৱাই যে ওজন, এইটো কি বুলিবা কয়? ওজন যি বল টাইপ এটা দলাই সেইটো এইবিলাক খেল ৰা-ৰাতিপুৱাই কি তোমাৰ আৰু এইবিলাক ফুটবল টোক পিছ বেলাই হৈছিল।
সঁচা, সঁচা ঠিকে, ঠিকে ভাল কথা মানে এই ফুটবল সমূহ ক্ৰিকেট সমূহ মানে আমি পিছবেলাকৈ খেলিছিলো, বাকী দৌৰাসমূহ মানে ধুনীয়াকে কৰিছিলো। আৰু তাৰে মাজত মানে এই খেলসমূহ খেল সপ্তাহৰ পিছত মানে এই সাংস্কৃতিক অনুষ্ঠানবোৰ আছিল।
সাংস্কৃতিক অনুষ্ঠান আছিল হয়, হয়, না আমাৰ সাংস্কৃতিক অনুষ্ঠানত তেনেকে ভাগ লোৱা নাছিলোঁ। মই মানে সেইটো এইটো বিষয়ত মানে দুইভাগত মই নাই তেনেকে অলপ, মানে লাজ লাজ লাগে টাইপ
অহ, অ', হয়, হয়, মানে সৰুতে অলপমান লাজটো আছিল বাৰু। ঠিকে বাৰু মই তেনেকুৱাই আছ আছিলোঁ, মই মানে উপভোগ কৰিছিলো আৰু এই সংস্কৃতিক অনুষ্ঠানবোৰ মানে ধুনীয়াকে এটা চীট গ্ৰহণ কৰি আমাৰ লগৰ সমূহ বন্ধসমূৰ লগত লৈ আমি সকলোকে মানে সকলোৰে লগত মিলি-জুলি এনেকে উপভোগ কৰিছিলো ভাল লাগিছিল কিন্তু।
ভাল লাগিছিল তোমাৰ মানে এতিয়া এতিয়াতো আগতে মানে আৰু তোমাৰ কি আগতে মানে তোমাৰ মাইকটো ৰাতিপুৱাই লগাই দিয়ে।
হয়, হয়, হয়।
এই তোমাৰ তোমাৰ সাতটা ছয়টা মানৰ পৰা মাইকটো লগাই দিয়েই
ঠিকেই, ঠিকেই, ঠিকেই হয়, হয়, হয়।
এতিয়াতো বিদ্যালয় সপ্তাহ বুুলিবলৈ দেখোন একোৱেই নাই।
উম হয়, হয়, হয় ঠিকে, ঠিকে ঠিকেই।
তাকেইটোয়ে নাই আৰু তোমাৰ মানে আৰু তোমাৰ। এইবিলাক তোমাৰ হেৰি কৰিছিলে নেকি তৰ্ক খাইত
অ হয়, হয়, নিশ্চয় আছিলে আছিলে আছিলে অ' অ'মই তৰ্কৰ প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতাত মানে তেনেকে ভাগ লৈছিলো বন্ধু লগত মানে এতিয়া মানে কিছু সংখ্যক ভালো লাগিছিল ধুনীয়াকৈ মানে অংশগ্ৰহণ কৰিছিলোঁ, হাৰিছিলোঁ জিকিছিলোঁ। এই তেনেকে মানে আমি মহাবিদ্যালয় সপ্তাহটো ধুনীয়াকে পাৰ কৰিছিলো, আৰু তাৰে লগতে মানে তাৰ পিছত আমি ক'ব গ'লে সৰস্বতী পূজা আছিল সৰস্বতী পূজাত আমি ধুনীয়াকে মানে গা, পা ধুই পেলাই মা সৰস্বতী মাৰ আশীৰ্বাদ লৈছিলো তোমাৰ কোৱাচোন? বিদ্যালয় সমূহত কেনেকোৱা সৰস্বতী পূজা পালন কৰিছিলা।
এ মাইৰে তেনেকৈ মানে আগতেো আমি এই সেই বুলি কি কি বুলি কই যে এ যা- যাওঁ বন যি আছে তোমাৰ নদীত যি পায় তোমাৰ।
অ হয়, হয়।
সৰস্বতী তোমাৰ এই বেৰবোৰ সেনে গেটবোৰ সেনেকে মানে হেৰি কৰিছিল, ন সজাই তুলিছিল।
ঠিকে, ঠিকে ভালে, ভালে।
যাওঁ বন বুলি কয় ন, এই সেই ব এইটো পাত যি আছে তোমাৰ। এই পাতটো দি ধুনীয়াকৈ বাঁহৰে বনাই বনাই সজাইছিলোঁ আগতে। আৰু তোমাৰ মানে এইবিলাক, এই তোমাৰ ৰাতিপুৱা যাই চবজি বিলাক কুটো। তোমাৰ এইবিলাক এইবিলাক সেইবিলাক যাই কুটি আহি আৰু তোমাৰ মানে চবজি ৰেডি কৰি দি থৈ আহে আৰু গা ধু, তোমাৰ আহি আৰু তোমাৰ ওলাই যাওঁ তেনেকেই।
ঠিকে, ঠিকে ভালে মানে সেইবোৰ মানে দিনবোৰ মনত পৰিলে বহুত ভাল লাগে। আৰু সেইয়ে তাৰে লগতে মানে তাৰে আগৰ দিনাও আমি ধুনীয়াকে প্ৰস্তুত কৰিছিলো এই সজোৱাত। ফুলৰে সজাইছিলো অ'। তাকে মানে সেই আৰু। এইসমূহ পিছদিনা সমূহ খাইছিলোঁ ধুনীয়াকে।
হয়, এতিয়াতো বাৰু এতিয়া আগতে পেণ্ডেলো আমাৰ আমি যেতিয়া আছিলো, আমি পেণ্ডেল নিজে দিছিলো বাহঁৰে।
অ'সচাঁ সচাঁ এই আমি ইয়াতে দিয়া, আমি পেডেল সমূহ আমি নিজে ডাঙৰ, ডাঙৰ ল'ৰা কেইটা মানে যেতিয়া আমি ডাঙৰ হৈছিলো।
হয়।
মানে অষ্টমমান শ্ৰেণীত থাকোঁতে অষ্টম নৱম শ্ৰেণী থাকোঁতে আমি নিজেই আমি সকলো কৰিছিলোঁ। বাঁহ আনিছিলো মানে এনেকে বাহঁৰ লগত লগাই ধুনীয়াকে মানে সজাঁই
হয়, হয় এতিয়াতো তোমাৰ পেডেলেই পেণ্ডেলৰ মানুহ দি থৈ যায়।
অ' সেইটোৱেতো আজিকালি মানে সেই আৰু।
আজিকালি এনেকুৱা নকৰে আৰু এ তোমাৰ কাম নকৰে যেনেকে ল'ৰা চাল। আৰু তোমাৰ কি প্ৰগ্ৰেম আছিল মানে আৰু কি স্কুলত কৰিছিলা আৰু কি, কি মানে প্ৰগ্ৰেম কৰিছিল।
হয়, হয় বিদ্যালয়ত সৰস্বতী সৰস্বতী পূজা যোৱাৰ লগে, লগে পৰীক্ষা সমূহ হৈছিলে আমাৰ পৰীক্ষাস সমূহ মানে দি উঠি তাৰ পিছত মানে আৰু এটা দিন আহে জুন মানত এই মানে আমাৰ পৰিবেশন দিৱসটো বিশ্ব পৰিবেশন দিৱস।
হয়।
ৱৰ্ল্ড এনভইৰনমেণ্ট ইংৰাজীত
হয়, হয়।
ৱড এনভাইৰমেণ্টেল ডেট মানে আমি সকলোৱে গছ পুলি ৰোপণ কৰিছিলো একেলগে সকলোৱে মিলি জুলি পেলাই অ' ফুলৰ টাব আনিছিলো। ফুলৰ টাব মানে ফুলৰ ধুনীয়া, ধুনীয়া মানে ফুলনি এনেকে বাগিচা সজাই তুলিছিলো আৰু তোমাৰ কোৱাচোন? কেনেকুৱা আছিল তোমালোকৰ অভিজ্ঞতা।
এ এই আৰু তোমাৰ এই সেইবিলাকে আৰু আৰু মানে এটা তোমাৰ প্ৰগ্ৰেম হৈছিল মানে, সপ্তাহিক খেলা যিটো বটা বিতৰণি সভা।
অ' নিশ্চয় এইটো মই পাহৰিছিলো বাৰু ঠিকেই কৈছা বাৰু।
বতা বিতৰণিত মানে তোমাৰ মানে পুৰস্কাৰ বিলাক দি দিয়ে আগতে মেডেল, মেডেল বিলাক দিছ ছিল তাৰপিছত সাহিত্যত কিতাপ দিছিল তোমাৰ তেনেকে। তকে এ এনেকে এ এনেকে ডিচিছন তাকে আৰু তোমাৰ মানে আৰু পাৰিলে ৰাতি মানে ছিংগাৰো মাতে গায়ক এটা।
অ' হয়, হয়, হয়, ঠিকে ঠিকেই হয়, হয়, মোৰ মানে সেইবোৰ মানে সাংস্কৃতিক অনুষ্ঠানত হৈছিল আৰু এনুৱেল ফাংচন বুলি কয় ইংৰাজীত। এই তেনেকে মানে আমি ধুনীয়াকে বতা বতৰণিৰ মানে কিছু ধুনীয়াঁ মেডেল সমূহ পাইছিলো। সন্মান জনাইছিল আমাক, আৰু সেইয়া আৰু তাৰ লগতে যিহেতু কলো আমি সেই য়ে আৰু গছ পুলি ৰোপন কৰিছিলো আমাৰ বিশ্ব পৰিবেশন দিৱস দিৱসত। মানে তেনেকে আমি সকলোৱে মিলি জুলি পেলাই সেইয়ে আৰু।
ভালেই লাগিছিল তেতিয়া মানে তোমাৰ প্ৰগ্ৰেম বিলাকত থাকি আৰু তোমাৰ এই মুছলমান সকলৰ হেৰি কৰিছিল ফতেহা কিবা তাকে আজি কৰিছিল তাতে দচ জন নেকি?
অ' হয়, হয়, হয়, ঠিকে, ঠিকেই।
তাৰপিছত তোমাৰ আৰু আমাৰ শংকৰদেৱৰো কৰিছিল নেকি কি কৰিছিল আমি পাইছিলো কিন্তু হয় এতিয়া কৰিছিল। এনেকেই আৰু প্ৰগ্ৰেম বিলাক কৰিছিল। আৰু প্ৰগ্ৰেম আৰু প্ৰগ্ৰেম হয়, কিবা কানি হৈছিলে আগতে আৰু।
হয়, হয়, হয়, ঠিকেই, ঠিকে হয়, হয় আৰু মানে কি তাৰে লগৰে মানে তাৰ পিছত মানে আমাৰ শিক্ষক দিৱ হৈছিল শিক্ষক দিৱসক আমি ধুনীয়াকৈ প্ৰস্তুত কৰিছিলো মিলিজুলি ফেলাই। আমি মানে সাংস্কৃতিক অনুষ্ঠানো সৰুকৈ এখন ৰাখিছিলো। যাতে মানে শিক্ষকসমোহৰ মানে মনটো মানে ভাল লাগে তেওঁলোকক সন্মান জনাইছিলো কিয়।
হয়, হয়। শিক্ষক দিৱসত এ বেজ দিছিল আগতে মানে কাৰ্ড এটা এটা দিছিল ন।
আমি মানে সৰু থাকোতে মানে ই কাৰ্ডসমূহ হেৰি কৰিছিলোঁ কলম এটা, এটা দিছিলোঁ আৰু ধুনীয়াকে। গামোচা এখন জ্ঞাপন কৰি তেওঁলোকক সন্মান জনাইছিলোঁ।
সন্মান জনাইছিলোঁ সেৱা এটা লৈছিলোঁ।
তেনেকে আমি মানে স্কুলীয়া জীৱনবোৰ তেনেকে পাৰ কৰিছিলোঁ কিন্তু। স্কুলীয়া জীৱন, হয়।
বৰ ভাল লাগিছিলে আৰু দিনবোৰ।
উমঁ-উমঁ, সচাই। তাৰ মানে স্কুলীয়া জীৱন মানে এইটো নহয় যে পঢ়াৰ ক্ষেত্ৰতে অকল মন দিব লাগে - সকলো ক্ষেত্ৰতে পঢ়া সেইটো নহয়। যি সি মানে সকলো সাংস্কৃতিক অনুষ্ঠান হওঁক বা বিভিন্ন অনুষ্ঠানবিলাকত - সকলোতে ভাগ ল'ব লাগে। তেনেকে আমাৰ মানে - মানে মনতো ভাল লাগি থাকে তেতিয়া পঢ়াৰ ওপৰতো মানে গুৰুত্ব হয়।
হয়, তেনেকুৱা আৰু প্ৰব্লেম বিলাক।
ঠিকে-ঠিকে, উমঁ, সঁচাকে। তেনেহ'লে বন্ধু আজি বাৰ্তালাপটো ইয়াতে সামৰণি কৰোঁ ভাল লাগিল তোমাল লগৰ কথা পাতি।
উমঁ, মোৰো ভাল লাগিল।
নিশ্চয়, নিশ্চয় ঠিক আছে বাৰু, অঁ', -হয়, ঠিক আছে।
ঠিক আছে।